হেল্ল'!
অ' আই।
অ' এই মোৰ মনত পৰিয়ে থাকে, তোমালোকেহে নপৰে দিয়া, মোৰো মনত অ' আই।
এ, হয়, হয়, হয় তাকে। পিছে, এই খা-খবৰ আছো বুজিছে। এ, চাহ-তাহ খোৱা নাই বাৰু, খামহে।
এ, চাহ ময়ো খোৱা নাই দিয়া, এই গাটো ধুই আহিলো এইমাত্ৰ।
অ'।
এ ইমান গৰম হৈছে জানা, আমাৰ এইফালে।
আমাৰ এইফালে আকৌ বতৰটো বহুত বেয়া কৰি আহিছে, গম পাই নাই।
এ, নাই দিয়া বতৰ আমাৰ এইফালে ঢেৰ দিন পৰা নাই অ'।
এ, ৰাম আমাৰ এইফালে কি কৰিলে, আজি ৰাতিপুৱাই দিলে ৰ'দ দেই
উম।
ইমান ৰ'দ দিছে মই প্ৰথমতে ভাবিলো, এই জ, যে ৰাতি মানে যোৱাকালি ৰাতি বৰষুণ দিছে।
উম।
মই ভাবিছোঁ আৰু বৰষুণ দিব যেতিয়া কাপোৰ কানি মই চাৰ্ফত নিদিওঁ আৰু। তাৰ পিছত একদম তেৰ তেৰকে যেতিয়া ৰ'দডাল দি দিলে, মই ওঅ ৰ'দ দিছে কাইলে আকৌ ঠিক নাই বতৰটো লাগবান নাইয়ে, বৰষুণ দিব নেকি ঠিক নাই কাপোৰ খিনি গতিকে যিকেইটা কাপোৰ আছে, চাৰ্ট অ চাৰ্ফত দি দিওঁ। এওঁ‌ ভাগৰ কাপোৰ কেইটা, তাকে চাৰ্ফত দি লৈ পেলাই মই বোলো বাৰটা এটাত ধুই দিলো, চাৰিটামান বজালে শুকাই যাব। ই অ', ৰাম, ৰাম চাৰ্ফত দি পেলাই আহি পালোহে বতৰ একদম কলা মলা একেবাৰে ব তা ধুমুহা হৈ আহিলে নহয়।
অ' আই ভালেই অ', আমাৰ ইয়াত কেইদিন হ'ল আজি বৰষুণ নাই।
তাৰ পিছত আৰু অলপ পিছত হৰ-হৰকে আহিলেই আৰু।
ইচ।
ইচ ৰা এতিয়া আকৌ বতৰতো আকৌ ৰ'দৰ নিচিনা কওঁতে মই বোলো পতকে কাপোৰ কেইটা আকৌ ধুই দিম চোন। নাই, এতিয়া আকৌ নহয় অলপ আগতে, তাৰ পিছত আক আকৌ একে বতৰ একদম ক'লা-মলা কৰি আহিছে, এতিয়া মানে এই ঢালো এই ঢালো হৈ আছে।
ঢালক দিয়া এজাক পৰক আৰু। কালিয়ে, পৰহিয়ে এই দুটা ৰাতি বিশ্বাস কৰিবা, মই গৰমত শুব পৰা নাই অ'।
গৰমৰ প্ৰতাপ বহুত বাঢ়িছে অ বহুত বাঢ়িছে আপুনি আপুনি জানে নে, বেলেগ বাদ দিয়ক মই ছোৱালী জনীকো ৰাতি গা ধুৱাইছো পানী পা উঠি নাহে তাই।
তাই এতিয়া উঠিল নে, এইখিনি সময়ত শুৱে নে, নে
অ' শু শুৱাৰ পা উঠিলে আৰু আপুনি জানেনে, আজি কি কৰিছে, আজি সে কেইদিনমান পা, বাথৰুমলৈ মানুহ যাবই নোৱাৰে গৈ পেলাই ৰখি থাকে ডাইৰেক্ট চৰিয়াটো টোৱে আৱৰি বআই। অ' আ' বাথৰুমলৈ নামি যায় মানে পানী খেচিবলে লাগে, পানী বুলি ক'লে যেনিবা ক'ব নোৱাৰে।
বেছিভাগ ল'ৰা ছোৱালীয়ে পানী বুলি ক'লে একেবাৰে তুমি চাবাচোন, ইমান ফূৰ্তি পায়।
অ' ফূৰ্তি পায়, কিন্তু কিছুমান ল'ৰা ছোৱালীয়ে গা ধুবলে ভয় কৰে। আমাৰ যেনিবা এই ঠাণ্ডাতে হওঁক, গৰমতে হওঁক খালি গা ধুওঁ।
অ' অ' অ'
উম' মানে এই সৰুৰ পা তাই একদম সৰুৰে পৰাই তাইক গা ধোৱালো নহয়, এয়া সাত দিনৰ পৰাই গা ধুইছে তাই।
অ' ধুৱাব লাগে নহয় গা।
অ' সেইটো কাৰণে, তেতিয়াৰ পাই গা ধোৱাৰ পা তাই মানে গা ধুওঁ, গা ধুওঁকে থাকা হ'ল।
এ আগৰ দিনৰ মানুহে কয় অ। আমাৰ শাহু মাহঁতৰ দিনত যে গা ধুৱাব নালাগে সদায়। এ তেনেকে কয়, নহয় মিছা কথা, সদায় গা ধুৱাব লাগে চাফ চিকুণ কৰি ৰাখিব
আৰু এ যিমান জ্বৰ হ'লেও কিবা হ'লেও ধুৱাওঁ।
ধুৱাব লাগিব, লাগে পানী খিনি গৰম কৰি ল'বা। জ্বৰ হ'লেও ধুৱাব লাগিব, জ্বৰ হ'লে ধোৱাবহে লাগে বেছি, মই অ' আমাৰ ইহঁত হঁতক মই একেবাৰে সৰু পা। আৰু পাইখানা যে কৰে তেতিয়া দিনত আকৌ এইবিলাক হাগিজ চাগিজ বিলাক নাছিল নহয়।
নাছিলে নাছিলে।
সৰ সৰকৈ পানী ঢালি একদম এটাই ধুই থাকিম, এটাই দিব।
অ' হ' হ' অ' এতিয়া মানে মই কি কৰিবলৈ লৈছো। জানে, এনেইতো গৰম পানীৰে গা ধুৱাওঁ গৰম দিনত হ'লেও অকণমান।
উম।
মানে ইয়াৰ আগৰবাৰ বাৰু ধৰক। গৰম দিন কেইটাত কি কৰো, এই পা, ৰ'দত দি পেলাই পানীকন সেইটোৱে গা ধুৱাওঁ। এতিয়া মানে তেনেকে চেষ্টা কৰিব লাগিব, কাৰণ গৰম পানীৰে সদায় গা ধুই থাকিলে বেয়া নহয়।
বেয়া।
সেইটো কাৰণে, ৰ'দ দিলে, ৰ'দত দি, দি ধুৱাব লাগিব। সেয়াই আৰু, বাকী আপুনি এতিয়া কি কৰিছে?
মই সেই গাটো ধুলো, গাটো ধুই আহি পেলাই মই অকনমান বহি পেলাই, মোবাইলটো লওঁতে মই তোমালৈ মনত পৰিল।
তাকে, পিছে পিঠা পনা বনাই আছেন নাই?
হা, মই সিদিনা অলপতে বোনালো।
অ', ৰ'বচোন ৰ'ব, মই আপোনাক কথা এটা সুধো মানে, দেই, তাকে মই ভাবি আছি লো, মোৰ মানে চুজি কেইটামান আছিলে, এই চুজিত যে গাখীৰ দি পেলাই নাৰিকল দি বনাই, কিন্তু এতিয়া কথা হ'ল মোৰ তাত নাৰিকল নাই কিন্তু।
অ', এই কিনা নাৰিকলৰ ঘূৰাও পাই নহয়, কিনিবলৈ, জানানে তুমি কথাতো?
নহয়, পাই, কিন্তু এতিয়া ঘপককেনো ক'ৰ পৰা আনো, মোৰ সেইটো খাবলৈ মন গৈ আছে। তাৰমানে চেনি-তেনি দি পেলাই যে বনায়।
অ', কঁঠাল আছে নেকি, মই এটা কঁঠাল আছে যদি, মই শিকাই দিলো হয়, তোমাক এটা, পকা কঁঠাল লগা হয়।
এ নাই, নাই, নাই, কঁঠাল নাই, অকল চুজিহে আছে।
উম, পকা কঁঠালে দি বনাব
অ', কওকচোন, কওকচোন, সেইটো, সেইটোও কৈ লওকচোন, তাৰপিছত এইটো কব। মানে মই কঠালৰ পিঠা খাই পাও, কিন্তু মই নাজানো বনাবলে।
কঁঠালটো নাছিলে, কিন্তু এটা কথা আকৌ দেই, অ', ৰব মোৰ এতিয়াহে মনত পৰিছে। আমাৰ দেউতাই আকৌ হেৰি এইটো কি বুলি কয়, কঁঠাল খাই খুব ভাল পায়, বিশেষকে কঁঠাল গুটি।
গোটিটোতো ভালেই লাগে বাৰু।
অ', কঁঠাল গুটি মানে খুব ভাল পায়, এই কঁঠাল গুটিটোৰ কাৰণে কঠাল কিনি আনে। কিন্তু কথা হ'ল মানুহজনৰ এতিয়া চুগাৰ আছে, কঁঠালটোতো নাখায়। সেয়া মোক দি থৈ যাম হী বুলি কৈছে আকৌ।
কিন্তু আজি হয়তো নহ'ব পাৰে, কাইলে আহি পাবহি পাৰে, সেইটো কাৰণে আপুনি কওকচোন মোৰ
তোমাৰ, তোমাৰতো মিক্সি আছে।
আছে, আছে।
মিক্সিতে গুটি উঠাই পেলাই কঁঠাল খিনি পেষ্টটো কৰি ল'বা, বুজিছা। কৰি লৈ পেলাই, তাতে তুমি চুৰজিও দিবা, প্ৰাই সম পৰিমাণৰে দিবা।
অ'।
দি লৈ পেলাই তাৰ পিছত অলপ ঘিঁউ দিবা, দি লৈ বেকিং যদি খোৱা তেতিয়া অলপ বেকিং দিবা।
বা মই নাখাওঁ মানে, মই সচৰাচৰ ঘৰত বনোৱা বস্তুটো বা বৰ পিঠা বনালেও মই বেকিং নিদিয়াকৈ বনাও মানে।
গম পাইছ নে, কুহুমীয়া পানী দি অকণ মাৰি থওঁ বৰপিঠাটো, মানে গুলি থওঁ। বা এই মিঠৈটো গলাই কি গুলি মানে অকমান উতলাই লওঁ। পানী অকমান দি, উতলাই লৈ নিগৰাই পেলাই চেকি পেলাই, মই তাতে পিঠাগু়িটো সানী এ প্ৰায় আধা ঘন্টামান ঢাকনা মাৰি থৈ দিওঁ, তাৰ পিছত সেইটো পিঠা বনাও, ফুলিও যায়, কোমলো হয় ধুনীয়া। তুমি একো বেকিং-চেকিং দিব নালাগে, তেতিয়া মানে কি বেকিংটো ক্ষতি কৰা বুলি কয় যে মানুহে। অ হয়ো' মোৰ উগাৰ আহি থাকে ও, তাৰপিছতে এই, অ'। অ', খোৱা কিন্তু ভাল নহয় মোৰ।
ভাল নহয়, ভাল নহয়। আৰু এই বেকিংনো দিব লাগে কেলে? যদি নহ বেকিং নিদিলেও হৈ যায়। হয় নে নহয় বাৰু?
হৈ যায়। খাবলৈ বৰ ধুনীয়া লাগে দেই সেটো পিঠা। বাৰু এতিয়া এইটো কথা কওঁ। তাৰপিছত চুজিখিনি দি অলপ ঘিউ সৰহকে দিব লাগিব তুমি। সৰু কাপ এটা একাপ মান দি পেলাই, তুমি খুব ফেটিবা। এই ফেটা হেৰিডাল আছে নে নাই? মই
আছে, আছে, আছে, আছে। আছে, এইবিলাক মই চব যোগাৰ কৰি লোৱা বনোৱা বস্ স্তো মোৰ একো নাইকিয়া নহয়, মই চব আনি লওঁ।
তাৰপিছতে অকমান সময় খেটি-খেটি খেটিকে, চেনি-তেনি একো দিব নালাগে। কঁঠালৰ মিঠাটোৰে দুনীয়া সুন্দৰ হয়। তে ভাল, ফেতি-ফেতি তুমি অলপ সময় ঢাক না মাৰি পেলাই থৈ দিবা। এই চুজিটো তাৰমানে ফুলিব ন', ফুলে নহয় চুজিটো। তাকনা মাৰি আ ধা ঘণ্টামান থৈ দিলা, তাৰপিছতে তুমি তোমাৰ অভেন জাতীয় কিবা আছে নেকি? এয়াৰ ফায়াৰ হওঁক অভেন হওঁক।
এটা আছে বাৰু কিন্তু মোৰ অভেন নাই, এয়াৰ ফেয়াৰ হে আছে।
অ', ইয়াৰ ফ্ৰায়াৰ আছে যদি তোমাৰ ভাল কথা। উম, একে আৰু অভেনৰ নিচিনা এটা সৰু-সুৰা।
ব্যৱহাৰ কৰা নাই কিন্তু আৰু ভালেই হৈ আছে মোৰ মতে।
তুমি সেইটো প্ৰি হিট দি ল'বা, বেছি সময় নহয় দুই মিনিট। বা এক মিনিট, প্ৰি হিট কৰি পেলাই সেইটো খুলি আনি পেলাই তাতে তুমি বাউল এটাত ঘি অকন সানি ল'বা, কাগজ এখন কাটি পেলাই দিলে ভাল হয়। মই বগা কাগজকে দিওঁ কাগজ খনক, ফটককে এৰাই আহে ন', কাগজখনৰ ওপৰতে। মোৰ আকৌ কেক বনোৱা বাউল এটাও আছে কিনি আনা এক্স তাকে, চিলভাৰৰ পট এটা। তাৰপিছত অ'। সেইটো আকৌ এয়াৰ ফ্ৰাইটোত নোসোমাই। মই বনালে মানে সৰু যে বাউল এটা তেনেকে হেৰি খানি লৈ পেলাই কাগজ কাতি ঘিউ খানি লওঁ আও, লৈ পেলাই সেইখিনি পেষ্টটো দি দিওঁ। দি লৈ পেলাই, মই তাত এয়াৰ ফ্ৰাইৰত সোমোৱাই মানে দচ মিনিটৰ কাৰণে দিওঁ। তাৰপিছত দচ মিনিটত কেতিয়াবা তুমিতো চাব পৰা নহয় খুলি পেলাই, চাবা। যে ও হোৱা নাই, অ', বা হ'ল। পিছে, মোৰ কিন্তু কৰিলে দচ মিনিটতে হৈ যায়গৈ। গম পাইছ নে?
এ বহুত ধুনীয়া লাগিব দেই খাই মই গম পাইছোঁ।
খাবা, তাৰপিছত মোক ক'বা।
কম, কম, কম। আৰু এটা কথা গম পালা নে? মই আপুনি কৈতে কোতে মই মনত পৰিছে, মই একদম মোৰ ভাল লাগি গৈছে।
ওপৰত যদি তুমি মই সেই আলমণ্ড থাকিলে দিওঁ, এই বেলেগ বেলেগ ড্ৰাই-ফ্ৰুটটো মই তেনেকে নিদো বাৰু।
এ নাই, নাই, নাই। মই বনামে বুজি যে মই মানে দেউতাক ফোন কৰি মই মনতো পেলাই দিম। হা কেতিয়াবা আকৌ
মই এইবিলাক নিজে ভাবি ভাবি নিজে ভাবি ভাবি বনাই থাকোঁ। তাৰপিছত পাৰ সে বিস্কুট বনালোঁ যে এয়াৰ ফ্ৰায়াৰটোত, কি সুন্দৰ বিস্কুট হৈছে বুলি কৈছোঁ আৰু তুমি সেয়া বিস্কুট মানে
এই তোমাক কি ক'ম? মানুহজনে কৈছে- অ', কৈছে, এয়া দেখোন বেচিব পাৰি ইমান ধুনীয়া হৈছে খাবলৈ। মই বোলো ইমান খৰচ কৰি ইমান এইবিলাক ঘিউ চিউ দি বনাই পেলাই বেচা বিলাক ৰিফাইনত বনাই। মইটো ৰিফাইনটো নেপ
ৰিফাইন ৰিফাইনত ন'বনাই, কিহত বনাই জানে? ডালদাত বনায়।
অ', মই আকৌ ডালডা, ৰিফাইন এইটো নাখাওঁ মানে।
অ নাখা ন সেইটো মই খোৱাৰ কথা কোৱা নাই আমি যে এতিয়া বিস্কুট বুলিলে খাওঁ ডালডাত বনাই মানে ডালডাত বিশেষ কে মানে এই আমাৰ শাহু মাই এনেকে শিকি আহিছিলে মানে। শিকি আহোতে মানে মই তেতিয়া মাক সুধোতে মায়ে। মানে বনাইছিলে ঘৰত বিস্কুট তাৰপিছত মানে তাত ডালদা মানে বা যথেষ্ট ডালদা দিয়ে গম পায় নাই সেইখিনিয়ে পেট খতি কৰিব পাৰে মানে দেই আমি যোনখিনি বেকাৰী বিস্কুট খাওঁ সেইখিনি কথা কৈছো আৰু
ডালডাতে চেনি খিনি দি হেৰি কৰি ফেটিব লাগিব আক চেনীটো গুড়া কৰি লৈ পেলাই অ হেৰিটো ডালডা বা এইটো ৰিফাইন মই আকৌ মই আকৌ মানে অ মই আকৌ হেৰিত ঘিউ যে অন্নপূৰ্ণা ঘিউটো
অঁ
এক কেজিটো আনে যে সেইটো দি দি পেলাই বনাইছিলো। বৰ বঢ়িয়া হৈছে উম সেইটো কিবা খাই খাই। অ নাই নাই লাগে মই চুজি অকণ ভাজি খাবলৈ হলেও ঘিউ লাগে এ নহয় লাগে দিয়া ঘিউ
আপোনাৰ কিমান দিন যায় এটা ঘিউ বটলে।
এটা ঘিউ মোৰ যে ঘিউটো বেছি দিন নাযায় তাৰ মানে কি হয়। আৰু আমি কি কৰো আমাৰ সেই তিথি চিঠি বিলাক পৰিলে বা মা দেউতা বা শাহু শহু পৰিলেতো আমি ভাত নাখাওঁ ন তেতিয়া যে ৰুটি চুটি দিয়া হয় ৰুটিত আমি মিঠাতেল নাখাওঁ তেতিয়া ধৰা হেৰি ভাং নাভাঙা লৈকে তিথি তেতিয়া মানে সেই ঘিউটো মই ৰুটিটো ঘিউতে মাৰিব লাগে। তাৰ নহ'লে কোমল নহয় যে উতলা পানী দিয়ে মাৰো মই আতা তথাপিতো মানে ঘিউ অলপ দি দিওঁ আৰু মানে ল'ৰা আমাৰ ডাঙৰ ল'ৰাটো যে সি মানে আহিলে সি এতিয়া ঘৰত নাই বাৰু সি আহিলে তাৰ ঘিউ অকমান লাগেই। আৰু এই অ মানুহজনে মই আকৌ ভাতত নাখাও। মই ভাতত নাখাও মই ৰুটি হওক চুজি হওক তেতিয়া আকৌ ঘিউ নহ'লে নহব।
মোৰ মোৰ ৰুটিত ঘিউ লাগে।
আৰু চুজি মই ঘিউ নোহোৱাকৈ নাভাজো কেতিয়াও।
তাকে তাকে বাৰু দেই শুনি ভাল লাগিলে আপুনি এইটো জনাই দিলে। মই দেউতা আহিলে এইটোকে বনাম আজি বনামেই আৰু মুঠতে।
এ তুমি বনাবা মোৰ এইয়া পাই মোৰ এইয়া পাই জিভা পানী পৰি আছে।
আ আপুনিও বনাই খাওক তেনেহলে অ কঁঠাল আছে বা নাই।
নাই নাই নহয়।
এ নাই মই তেনেহলে মই দেউতাক ৰ'ব ফোনটো কৰি কম মোক বোলো সোনকালে আনি দিয়া আছে যদি।
উম কৈ থাকিলে বেছি লোভ লাগে হয় নে নহয় অ ঠিক আছে ঠিক আছে দিয়া। ঠিক আছে দিয়া।